তেতিয়া কাটি গ'ল পটককে।
অ' তাকেইতো নেটৱৰ্ক নাছিল চাগে?
নেটৱৰ্ক নহয় মোৰ ফোনটোৱেই অফ হৈ গ'ল।
অ চাৰ্জ নাছিল।
উম চাৰ্জ আছে। আৰু কি কৰিছা?
এইয়া আছোঁ আৰু আলমাৰি চাফা কৰি। আলমাৰিটোত মানে বহুত কাপোৰ জমা হৈ আছিল, অ' নতুন ঘৰত আহিলোঁ ফ্লেটত।
অ'। কেনেকুৱা ভাল লাগিছেনে?
অ' ভালে লাগে, বঢ়িয়া লাগিছে।
কোন দিনা আহিলা নতুন ঘৰত?
নতুন ঘৰত আহা আজি ছয়দিনমান হ'ল।
অ'অ' সেইবোৰ চিজিল লাগিল।
হা।
চিজিল লাগিল নে চব?
অ' চিজিল লাগিছে অলপ। এই আলমাৰিখিনি চাফা কৰিব আছে।
অ'
আলমাৰী কাপোৰবিলাক জাপতে বহুত টাইম লাগে ন?
লাগে-লাগে।
আৰু আহ সেইদিনা হেদি দি। কি বোলো কি এ কি এ এপছ আছিল এইটো মানুহ মাতিছিলোঁ নহয় বাথৰুম চাফা কৰিব।
অ '
কি বুলি কয় এইটো অ' আৰ্বান কোম্পানী। ধুনীয়া চাফা কৰি দি গৈছে বাথৰুমকেইটা, অ'
অ' হ'লেও।
সেইটোৱে। আজি কালি আমাৰ গুৱ গুৱাহাটীত অ,
আমাৰ বন্ধ চলি আছে নহয়, এই গৰমৰ বন্ধ। কতো যোৱাও হয় নাই। এমাহে আৰু গ'লেতো দচ দিন গ'লে আৰু।
অঁ, আৰু বিছদিন।
এমাহ নহয় আচলতে পঁচিছ তাৰিখৰ পৰা খুলিব আৰু পোন্ধৰ দিনমান আছে।
অ', আমাৰো ল'ৰাটোৰ স্কুল, এক তাৰিখৰ পৰা খুলিব।
অ', আমাৰো ষ্টুডেন্টৰ কাৰণে তোমাৰ হেৰি কৰিছে। এক তাৰিখৰ পৰা দিছে।
অ',
আমাৰ অলপ আগতে খুলিব দিছিল আৰু সেইকাৰণে আহিল।
অ।
খালোঁ ঠোছে। খাই পেলাই আৰু বহিছোঁ এনে এতিয়া খোৱা নাই ৰবা অ ওলাই যাম অলপ পিছত, এই ভাত তাত খালো আৰু ভালকে।
অ।
এ কাম এটা আছে তাৰপিছত ওলাই যাব লাগিব।
অ।
আজি অলপমান বতৰটো ভাল বাকী কেইদিনতকে বাকী কেইদিন বেছিয়ে গৰম।
এ বহুত গৰম গুৱাহাটীত।
সঁচা সচা বৰষুণ যাকো কিবা ভালকে নি দিলেও বান- পানী হৈ যায় নহয়।
বানপানী নকয় আমাৰ ৰাস্তাটোত গোটেই বানপানী হয় আজিকালি। নালা বিলাক বন্ধ, উম। নালাবিলাকৰ অৱস্থাই নাই একদম মানে। সেইকাৰ নাই। উহ।
আৰু বন্ধত ক'তো ফুৰিব যোৱা নাই?
কেৰেলাই আৰু এইবিলাক ৰাস্তাটোতো অৱস্থাই নাই ৰাস্তাৰ এটা লাইট নাই আমাৰ গলিটোত।
অ, অ সেইবিলাক প্ৰব্লেম হয় পানী হলে।
বহুত প্ৰব্লেম হৈ যায়।
তোমাৰ সেই কৰা নাই কি বুলি কয় উম বন্ধত ক'তো যোৱা নাই তোমালোকে?
এই মিজোৰাম যাম বুলি ভাবিছোঁ ৰ।
অ, তোমালে আগতে কৰ'বাত ক'বাত গৈছা ন মানে এইবাৰ নহয় আগতে ফুৰিব চুৰিব গু-
অ অ গৈছো শ্বিলং, চেৰাপুঞ্জী। শ্বিলং, চেৰাপুঞ্জীয়ে চবচে ভাল লাগে আৰু, অ। অ বেছিকে যাওঁ শ্বিলং, অ নিজৰ গাড়ী লৈ যাওঁ।
থাকাকে যোৱা নে ঘূৰি আহাকে যোৱা?
থাকাকে যাওঁ গ'লে ঘূৰি কে ঘূৰি আহাকে সেনেকে নাযাওঁ। গ'লে এদিন মান
অ, শ্বিলং চেৰাপুঞ্জী ভাল লাগে কিন্তু যিমান গ'ল।
অ, কিবা এটা ভাল লাগে আৰু।
ভাল লাগে এইবাৰতো অৰুণাচলতো পানী বহুত লেণ্ডছলাইড হৈছে মানে।
অ।
পাৰ্ক হৈছে বহুত তাতেতো পানীও হৈছে তাতেটো পচিবলে নহয়। মিজোৰাম ফালো ভাল লাগে ভিডিঅ' ফটো দেখি থাকো।
কিন্তু হিল এৰিয়াত যাবও অলপ ভয় লাগে সেনেকুৱা হৈ আছে।
অ জুলাইৰ মাহত অলপমান সেয়া হৈ
ৰিক্সি হৈ যায় ন।
ৰিস্কি হৈ যায়, ৰাস্তাবিলাক সে হৈ থাকে।
অ।
মিজোৰামতটো ট্ৰেইনত যাব লাগিব চাগে? মিজোৰাম গ'লেতো ট্ৰেইনত যাব লাগিব চাগে?
মিজোৰাম গ'লে ট্ৰেইনতো পাৰি, ফ্লাইটতটো পাৰি।
অ ফ্লাইটতটো পাৰি অ।
ফ্লাইটো আছে নহয়।
অ, কোনটো গলে ইজি হয়?
হ
কোনটোত গ'লে বেছি সহজ হয়?
ট্ৰেইনত গ'লেই সহজ হয় বুলি কয় দেখোন। জাৰ্নিটো ভালো লাগে এঞ্জয় হয়।
অ, এই তোমাৰ ট্ৰেইনত গলে তোমাৰ হাফলঙৰ জাৰ্ণিটো ভাল লাগে বোলে।
অ, পাহাৰৰ মাজে - মাজে যাব লাগে বোলে, হাফলং যোৱা নাই মই?
হাফলংখনো ভাল লাগে বোলে, আমাৰ অসমৰ একমাত্ৰ সেই ন? শিল ষ্টেচন।
হাফলঙত যাব বহুত মন আছে।
অ।
পাৰিবা কেতিয়াব লৈকে। আৰু ঘৰত ঠিকে চলি আছে চব?
অ আছে আছে।
সিটো ডাঙৰেই হ'ল পঢ়া - শুনাৰো প্ৰেচাৰ পৰিছে চাগে ন?
অ ডাঙৰে হ'ল নাইন পালে।
অহ সেয়াই। শুৱা খোৱা, পঢ়া সেয়াই আৰু।
অ এই দুটা বছৰে এই আৰু।
অ আগতেতো আমাৰ মানে কি সৰু থাকোতে অকল গৰমৰ বন্ধ বুলিবলে ক'লে মামাহঁতৰ ঘৰে আছিল। কতো ফুৰিব বেলেগত যোৱা নাযায়।
অ আজিকালি আৰু
আজিকালি বেলেগত ফুৰা যায় ব্যস্ত চবে, আজিকালি আচলতে যাবৰ কাৰণেও সুবিধা হৈছে ন, আগতে ইমান সুবিধাও নাছিল।
অ এতিয়া মানে চবফালে যাব পাৰি।
অ। আগতে তোমাৰ চাব গ'লে মিজোৰামতে আগতেতো ট্ৰেইনৰ ব্যৱস্থাই নাছিল। ফ্লাইটত এতিয়া চবে যাবও নোৱাৰে। ইমান হেই এফৰ্ড কৰিব নোৱাৰে।
অ
সেইকাৰণে বস্তুতো টো তেনেকুৱা আছ আছিল আৰু বাকীবিলাক জাগা ৰাস্তা - ঘাটবিলাক ইমান ভাল নাছিলে ন? শ্বিলঙত গ'লেও তোমাৰ ৰাস্তাবিলাক অলপ বেয়া আছিলে মানুহৰ বমি হয়। কিবা হয়।
আজিকালি চব ৰাস্তাবিলাকো ভাল হৈ গৈছে চব।
অ, আজিকালি বাহিৰৰ যিবিলাক ট্ৰিপ আছে ন সেইবিলাকো কিন্তু সহজে হৈছ ছে বে বেছি আগত যদি ফ্লাইটত টিকট কাটি থৈ দিয়া বেছি পইচা নাযায়। বাহিৰৰ দেশৰ কথা কৈছো।
অ সেইবিলাক সুবিধা হৈছে কিন্তু আজিকালি।
তোমাৰ ক'ত যাব মন আছে?
হা?
তোমাৰ এনে ক'ত যাব মন আছে তেনেকুৱা বাহিৰৰ জেগা কেতিয়াবা?
মোৰ ডুবাই যাব মন আছে ডুবাই। ডুবাই আৰু লণ্ডন।
কিহৰ কাৰণে কিয় ভাল লাগে তোমাৰ?
কিয় ছাইনাই কিবা এটা সপোন আছে লণ্ডনত যে সেই, নাই মানুহ ঘৰবিলাকৰ মাজে মাজে নদী আছে। সেইবিলাক চাব মন যায় তাৰপিছত।
অ
আ ডুবাইখন বোলে বহুত ধনী জেগা কেনেকুৱা মানে চাব মন যায়।
অ সঁচা ডুবাইতো লাইফষ্টাইলটোৱে বেলেগ।
অ, তাৰ মানুহবিলাকো চাব মন যায়।
অ'
আৰবি
অ' ডুবাইত বোলে সোণৰ দামো কম বহুত।
অ' ময়ো শুনিছোঁ কিন্তু।
অ' লণ্ডনখনতো মানে যিমান দেখাই আৰু সেইবিলাক সেনেকুৱা হিচাপতো বহুত চাফা টাইপৰ লাগে, এতিয়া অলপ লেতেৰা হৈছে চাগে।
অ'
মোৰ তোমাৰ সেই ইটালী, এনেকুৱা বস্তু এনেকুৱা জেগা বিলাকতো যাব মন।
উম ভাল লাগিল। ছিকিম গৈছোঁ।
দাৰ্জিলিং।
ছিকিমো ভাল লাগে, দাৰ্জিলিঙো গৈছোঁ।
কোনখন বেছি ভাল লাগিছে?
মোৰ দাৰ্জি দাৰ্জিলিংখন ভাল লাগিছে।
অ' ঠিকে আছে। আৰু কি কৰিবা এতিয়া?
এতিয়া আৰু ল'ৰাটোক সেই টিউচনত পঠাম আৰু অলপ পিছত।
অ'
টিছনত পঠাই, অকমান দূৰ। তাৰ পাছত আৰু গধূলি এবাৰ পাৰিলে ফুৰিব যাম অলপ পাহাৰৰ ফালে।
অ' তোমাৰ পাহাৰৰ ওচৰতে ঘৰ ন'?
অ' জি এম চি পাহাৰখন আমাৰ ওচৰতে।
অ' ভালে বেছি গৰম নহয় চাগে তেতিয়া হ'লে তোমালোকৰ ফালে ন'?
বেছি গৰম নহয় ৰ'দ দিলে হয় বাৰু।
অ'
এনে সিমান গৰম নাই আৰু।
এনেতো ধৰা এতিয়া চবতে অলপ গৰমটো হৈছে, অৰুণাচল বা সেনেকুৱা জাগাতো হৈছে।
অ'
অ' মিলি অ'
কিন্তু সেইদিনা যে সেইদিনা যে ডাউকিত এটা ডাঙৰ এক্সিডেণ্ট হৈছে গম পাইছানে?
গম পোৱা নাই দেখোন, কিয় হ'ল কেনেকে?
ডাউকীত মানে সেই গাড়ী এখন যাই আছিলে
অ'
সেই লেন্সলাইড মানে ডাঙৰ পাথৰ এটা আহি কিনে গাড়ীখনত পৰি গৈছে।
অ' হ'
মানুহবিলাক মৰিল, মৰিছে।
ইচ
সেইবিলাক জেগা সিহঁতে এইবিলাক জেগা কিন্তু বেছি উন্নত কৰিব পৰা নাই যদিও টুৰিষ্ট প্লেচ কৰিছে ন'
অ' কৰিব পৰা নাই।
তাৰে গভৰ্ণমেণ্টে অলপমান বা শ্বিলংখনে ইচ্ছা কৰিলে সিহঁতে আৰু অলপমান মানে কি যিহেতু টুৰিষ্ট যায় অলপ ছেফ যাতে এই যে চাইনা তাইনা কি ধুনীয়া চেফটি আছে ন'।
উম
হিল জেগা হ'লেও শ্বিলঙত কিন্তু সেই লেন্সলাইডবিলাক ৰখাৰ কাৰণে কোনো সেই নাই কিন্তু হয়নে?
অ' সেইটো হয় কিন্তু মেইনটেনেন্স অলপ কম যেন লাগে।
উম' খালী-খালী পইচা কমাব জানে, সেইটোৱে আৰু শ্বিলঙৰ মানুহে।
অ, তোমাৰ সিমান যিমান সেই কৰা হিচাপত তোমাৰ
পাব্লিকৰ এইটো নাচাই হৈছে।
অ, মানে আচলতে মাজে, মাজে, মাজে তোমাৰ প্ৰব্লেম নহ'লেও ৰাস্তা, ঘাট বিলাক চাই থাকিব লাগে। ত সেইটো চাগে চোৱা নাযায় নাচাই।
অ, নাচাই চাগে, সেনেকুৱা মানুহ দেখাই নাপাওঁ দেখোন শ্বিলংখনতো।
অ, সেইটো হ'ব পাৰি। অ, সেইটো হয়।
বা ৰাস্তাবিলাক অলপ বেলেগকে বনাই, ইমান ওখ পাহাৰৰ তলত ৰাস্তা। উম' লেণ্ডত শ্লাইড নহয় কি হ'ব?
সেইটো হয়। দিয়া বাৰু, মই ওলাই যাওঁ ৰ'বা অলপ।
দিয়া হ'ব দিয়া, উম' বাই অ, হ'ব।